হ
হেল্লও। হেল্লও।
শুনিছ নে? হেল্ল শুনিছো মই শুনিছোঁ বাৰু, তই?
উম শুনিছো। গেম খেলা হ'ল?
অ গেম খেলি এনিমি চাই আছিলো।
উ কি গেম খেল? বিজি বিজীয়েমাই?
বিজেয়েমাই নহয় বিজেয়েমাই এৰিলো, এতিয়া ফ্ৰী ফায়াৰ খেলি আছো।
উম। মই একো গেমেই নেখেলো, খেলিবই নাজানো মই। আগতে আগতে ফ্ৰী ফায়াৰটো খেলিব জানিছিলো। এই খেলিম মোবাইলে কামেই চাপৰটেই নকৰে ভালকে।
সিহঁততে কি মোবাইল লৈ আছে নু?
ৰেডমি
ৰেডম কি?
ৰেডমি নোট এইট ছেভেন প্ৰ' নে কিবা।
বহুত পুৰণা মোবাইল দেখোন
উম তই
মই এতিয়া মোৰ তাত দুটা আছে এটা আইফন ফিফটিন এটা অপ'
উম তেনে হেডফোন লৈ আছ ন তই
উম এনেই আহ বেণ্ডনিউ। এনেই কিনিলো এই ডাল মই কিনিব গৈছিলোঁ গেমিং মোবাইল আইফোন' থাৰ্টিন
অ সেইটোৱেটো ভাল ন।
হা।
আইকিও টো ভাল নহ গেমিঙৰ কাৰণে।
মোক কিনাই দিয়া এই ডালাল চম্পকটো।
উম তোৰ কি টোপনি আহিছে নেকি বাৰু
নাই আহা এতিয়া মই চিয়ৰিৰ কথা পাতিম নেকি।
উ কিয় তুমি ৰুমত অকলে আছা নে আৰু কোনোবা আছে?
নাই কোনো নাই
এনেই
এ হলেও ভাল নালাগে ন এই কাষৰ ঘৰখনৰ মানুহে শুনি থাকে মানে আগৰ মানুহ কালে
অ ভাড়া ঘৰ মানুহ আছিল
অ সেইকেইটা আমাৰ মানে কাষৰ ঘৰটো কিবা ভাড়াঘৰ নহয় নেকি।
উম।
সেইটো কাৰণে। এনে কি ক্লিয়াৰ যোৱা নাই নেকি আৱাজটো?
গৈছে মাটতো ভইচটো কমি গৈছে যে সেইকাৰণে কৈছো।
অ অ,
উ তাকে আজি ধেৰ ৰাতি হই গ'ল বুজিছ নে।
অ কেইটা বাজিলে চোৱায়ে নাই ৰ
মই ইমান ইমান দেৰিলৈকে নাথাকোয়ে মই।
তই কৰি আছিলি কিনো?
কথায়ে পাতি আছো তেতিয়া পা তই কাটা পা
আহ শুও
দাদা এটাৰ লগত কথা পাতিলো দুঘণ্টা এ দাদা এটা
দুঘন্টা -দুঘন্টা পাৰিছ?
উম।
এনেই কিবা দি থৈ গ'ল নেকি?
উম দি থৈ গ'ল, মই তোক কোৱা নাছিলো!
অ অ। এইটো কি, বৰষুণ নাই নাজানো দিছে নাই!
দে ক কি কম বুলি কৈছো
অ, মানে সেইটো কি বেছি হওঁক পাবি নে কমাই পাবি?
বেছিকে পাম আক। যিমানটো ৰাখে
কিমান হ'লেও কিমান মান পাবি তহঁতি?
তোট
চাই চাৰিশ মান পাব লাগে।
হে
উহ
অ কোৱা?
এটাত মই দুশ ছাব্বিশ টকা পাইছো।
এটাত।
উম।
এই মোৰ লগত হোৱা নাই দেখোন এতিয়ালৈকে।
হ'ব তোৰ লগত হ'ব কাইলে হ'ব কাই থাকিবি বিজি অনলাইন থাকিবি।
অ।
শুনিছ।
কেহেলে কিয়?
এ এতিয়া এতিয়া মানে কথা নাপাতো না এতিয়া ধৰি লও এইটো কল কৰি পেলাই ন- পৌৰ চাগে কাইলে থাকিম কাইলে পাতিম।
উম উম।
হৈ যাব লাগে মোৰ যদি হৈ যায় নহয় তই খালি তপিক উলিয়াবি এনেই কিবা কিবি উলিয়াই থাকিবি।
অ অ।
বুজিছ।
যাহ তই এনেমি চাওঁ নে এনেমি চেনেমি?
এ নাচাও মই এনমি বহুত বেয়া পাওঁতে এনেমি মোৰ এনেমি কথা কওঁতেই মোৰ মোৰত বেয়া হৈ গৈছে ই এনেমি চাই।
কিয়?
কি বুজি পাও তই?
তই এনিমি চাই পাইছ নে নাই পোৱা এনে?
মই নাচাওৱে বুলি কৈছো, পাইছ নাই নাই চাইছ সুধিছ।
তোৰ এনিমিয়ে তই যদি এবাৰ ফাষ্ট ষ্টাৰ্ট কৰ ন?
ফোনটা আহিছে ৰ এক ছেকেণ্ড এক ছেকেণ্ড। ক?
তই যদি এনিমে চোৱা ষ্টাৰ্ট কৰ ন।
উম।
তই কৈছো ন তই কেতিয়াও এৰিব নোৱাৰ।
হে।
মানে তোৰ ষ্টৰি এবাৰ যদি তোৰ মাইণ্ডত সোমাই যায় না ষ্টৰিটো যদি তই এবাৰ বুজি পাও ন।
এনিমি বিলাক হলে, কাৰ্টুন টাইপ নহয় জানো?
কাৰ কাৰ্টুন হল বেলেগ। কাৰ্টুনত তোৰ মাৰা কাটা দেখাব নেকি?
নেদেখাই। কিন্তু মানে সেইয়া আৰু ধৰি ল এনিমি বিলাক ধৰি ল অ কাৰ্টুনেই আৰু।
কাৰ্টুন এনিমেশচনটো কাৰ্টুনেটো হ'ব ন? কিন্তু মানে এই ইয়াত মানে যিবিলাক দেখাই তয়, যিবিলাক ডায়লগ ইউজ কৰে এইবিলাকতো কাৰ্টুনত ইউছ কৰিব পাৰিব নেকি?
উম।
ইতিহা ইয়াত যোনবিলাক ফাইটিং চিন থাকে ধৰ।
তই দেখি পাগল হৈ যাবি তোকো লাগিব যে এই চালা মই এনেকুৱা হোৱা হয়, মই এনেকা কৰিলো হয়, তেনেকা কৰিলো হয়।
বুইছ।
বুজিছো বুজিছো। মোৰ মাতটো আহিছেনে তোৰ?
আহিছে আহিছে, গৈ আছে।
এই বৰষুণডাল দিছে বুইছ ইমানে আৱাজ দিছে।
উম। মোৰ মাতটো শুনিছ, মোৰ মাতটো শুনা নাই নিকি?
শুনিছোঁ শুনিছোঁ।
মই এতিয়া তো এখন চাই আছো নতুনকৈ ষ্টাৰ্ত দিছো। মোৰ কেতিয়াবা ৰাতিপুৱা ছটা বাজি যায়, সাতটা বাজি যায়।
অ
উম।
ৰাতি ইমা ৰাতিপুৱা শুৱ আৰু তই।
অহ হ মই ডেইলি পোহৰ হ'লেহে শু।
কলেজ কেতিয়া যাও হে?
কলেজ তই বিশ্বাস কৰিবি মই কলেজ নোশুৱাকৈয়ে গুচি যাওঁ কেতিয়াবা।
হুওম।
অ যি পাগল পাগল লাগি থাকে কলেজ ডালত গৈ।
বেমাৰ হৈ যাব পাবি।
মোৰ এতিয়া মিলি গ'ল ন। মই কন্টিনোৱাছ তিনি বছৰ এনেকেই চলি আছো।
কি ক ভাই?
অহঅ মই তোৰ কমেও কিমান এহেজাৰ ওপৰত চালোঁ এনিমে।
মানিছো দে তোক।
মই এতিয়া সেই মুভিয়ে চাব ইণ্টাৰেষ্ট নোহোৱা হৈ থাকিলে। মই মুভি নাচাওঁ। না ৱেব চিৰিজ চাও একোৱেই নাচাও।
মই আকৌ মুভি আৰু ৱেবচিৰিজ বহুত চাও দেই।
তই এবাৰ এনিমি চোৱা ষ্টাৰ্ট কৰ। তাৰ পিছত কবি এইটো কথা। তই কবি এই প্ৰিয়ংক মই এৰি দিলো।
চাম ৰ চোন চাম ৰ
মই তোক ছাজেশ্যন কি কিছুমান দিম যদি চাওঁ কবি মই তাৰপিছত মোক কবি
কিহত চাম মই কিবা এপ চেপ আছে নে?
অ লাগিলে মই এপ দি দিম দে।
উম মই একেবাৰে নাচাও এ বিশ্বাস কৰ।
এ তই এই সেইটোতো ময়ো কৈছিলো। মই এনিমে বেয়া পাও এদিন চালো হে, এদিন এখন চালো। য়ে তেতিয়া পা লাগিয়ে ধৰিলো আৰু। এখন মানে কিছুমান এনিমে মানে বহুত দীঘল থাকে হা। কমেও এটা এপিছডতটো বিশ মিনিটকৈ থাকে হয়নে
উম
তাৰপিছত তোৰ মই কিমান সাতশ কিমানটা এপিছড চাইছো প্লাছ তোৰ ছখন মুভি চাইছো তাৰ এখন এনিমি মোক এবছ চৰ লাগিছে এখন চাওঁতে
কি কঅ
অঁ এবছৰ চাই আছো ভাব এখ
এতিয়া শেষ হল নে আছে আৰু
হুম নাই সেইখন শেষ খতম কৰি দিলো
উম
আৰু এখন আছে ওৱান পিচ বুলি ওৱান পিচখন তোৰ এক হেজাৰ নে এঘাৰশ এপিছড
উম ইমান ইমান এপিচদ বনাই মানে কাহিনী বিলাক কেনেকা মানে তাত
তাৰ কাহিনী কাহিনীবিলাক কেনেকুৱা বুলি ক'ম এতিয়া মানে তই এতিয়া চালেহে তই নিজে ক'ব পাৰি বুজিছ মানে গম পাবি বস্তুতটো।
ইটোৰ লগত এইটো লিংক থাকে নে?
অ' কাহানীটো মানে এনেকুৱাই থাকে মানে মাইণ্ডত যদি এবাৰ সোমাই যায় ন'
নোলায় আৰু। মানে এনেকুৱা লাগে ইয়াৰ পিছত কি হ'ব এই নাচ, এই চাইটো এনেকে চাই চাই মানে ৰাতিপুৱাই যায়।
মানে শেষেই নহয় মানে ন'
উম মানে কি এ এনেকুৱা সৰু সৰু থাকে ধৰ এটা ছিজন বাৰটাৰ পিছত তেনেকুৱাও আছে এইবিলাক সৰু এনিমে চৰ্ট এনিমে
উম,
এনেই মই চ মই নাৱটো চাইছোঁ নাৱটো মানে কিছুমান এনেমে বহুত দীঘল দীঘল থাকে।
চাব লাগিব ৰ '
উম।
বাকি কাইলে কলেজ নাযাৱ?
নাই কাইলৈ নাই বন্ধ মোৰ পৰীক্ষা চলি আছে ন' দহ তাৰিখে চি বি টি আছে।
উম পৰীক্ষা দা স্ত্ৰিক হয়নে?
পৰীক্ষাটো তেনেকুৱা নহয় কিন্তু মানে এতিয়া ফাৰ্ষ্ট ইয়াৰ বুলি ঢিলাই দিব পাৰে। কিন্তু মানে চেক কেনিয়াৰ ঠিক নাই দেই চি বি টি তেলত একো কৰিব নোৱাৰোঁ মানে যোনটো মাল্টিপাল চইচ কুৱেশ্যন আহে ন তাত চি বি টিত। চি বি টিত টুটেল আঢ়ৈ সাত আঢ়ৈশটা নে ডেৰশ ন? আঢ়ৈশ টা নে দুশ টা কুয়েচন আহিব এম চিকিউ তাত মেটচ থাকিব অ' মেটচ থাকিব ইঞ্জিনিয়াৰিং ড্ৰয়িং থাকিব। এমপ্লবিৰিটি থাকিব আকৌ থিয়ৰিটো আছেই।
উম। ঠিকে আছে বাৰু।
উম।
মই আকৌ ভাবিছো কি এ হাৰ্ড আহিব হাৰ্ড আহে নেকি বেছিকে লিখিব নাহে মানে।
নাই এনেই প্ৰেক্টিকেলত লিখিব লাগিব। কিন্তু মানে এম চি কিউত লিখিব নালাগে টিক চিন মাৰিলে হ'ল।
ঠিকে আছে, তহতৰফালে বৰষুণ চৰষুণ নাই পেলোৱা ন'
এতিয়া নাই দিয়া কিন কিনাই আছে হবলা।
উম উ অ' মৌচুমে কি কৰি আছো এতিয়া?
মৌচুমীয়ে মোৰ লগতে এডমিশন ললে হা ষ্টেনগ্ৰাফাৰ ষ্টেনগ্ৰাফাৰ এবছৰীয়া কৰ্চটো কৰিলে।
উম।
সি তাৰপিছত কলেজ চলেজ নাযায় কৰ ছোৱালীলৈ ঘূৰি ফুৰে ক'ত ক'ত।
তাৰতো এজনী এজনী ছোৱালীটো ভাল পাইছিলে সি।
এই তাৰ ঢেৰ তাৰ কথা নকবি আৰু সি মানে মিয়া পৰ্যন্ত নেৰিলে।
হে
অ'
অ' সি মানে লয়েল নহয় ন তাইৰ লগত?
এই সেই মানে সিহঁতৰ চেপটাৰটো বেলেগ। সিহঁতৰ চেপ্টাৰটো হ'ল ইও নেৰে সিও নেৰে লাগিল যিয়ে হৈ নাযাওঁক। মানে তাই এতিয়া ধৰ ই বুলি কৈ দিলে তাই ইয়াক ব্লেকমেইল কৰে ধৰ।
কি ব্লেকমেইল কৰে বা কিবা কিবি আছে চাগে।
আছে মানে কি মানে ছোৱালীজনীও মানে বেকগ্ৰাউণ্ডটো ভাল বেকগ্ৰাউনটো বুলি নহয় মানে পৰিয়ালটো ভাল নহয়।
ছোৱালীজনীৰ।
অঁ।
কিয় বেয়া নেকি কিবা?
বেয়া মাক তোৰ তিনিটালৈ যোৱা।
উম। এক্সপাইৰ মাল মানে।
ইয়াত থকাটো ই হয় ইয়াত থকাটো তো মৰিলে মানে ইয়াৰ বাপেক মৰিলে হা।
অ।
এই বাপেক মৰিলে কাৰণে এই এইটো এতিয়া মাকৰ আইতাকৰ ঘৰতহে আছে ন মাকৰ মাকৰ ঘৰত আছে।
উম।
ছোৱালী আকৌ মাকক আৰু এটালে বিয়া দি দিলে।
ইচ্ ৰাম তাৰো চাগে পোৱলি চোৱালি হ'ল কিবা।
অ দুটা দুটা ল'ৰা আছে এটা ডাঙৰ এটা সৰু।
ইয়ে ছা।
তাৰপিছত এতিয়া আকৌ এটালৈ গ'ল বোলা এইটো কমফাৰ্ম হয় নে নহয় নাজানো।
মৌচুমে চাগে পুৰা ফাইদা উঠাইছে আৰু সেইটো পাই।
এতিয়া ভাবচোন তই তেনেকুৱা ছোৱালীজনী আনিবি নেকি ক।
হেই।
আইতাকৰ ঘৰ থ প্ৰথমতে মই ফাচিছিলোঁ নহয় সেইডাল ছোৱালী লগত।
হে!
অ মই এমাহ থাকি গোটেই